অ', কি কৰি আছা, কি কৰি আছা? ।
এ এনেই বহি আছো, তুমি? ।
ময়ো এয়া, আলহী আহিছিলে আলহীৰ লগত বহি আছিলো এতিয়া এই ভিতৰলে আহিছো।
ল'ৰা এই ফ-ফো-মোবাইল চাই আছে।
অ', বাকী ভালেই নহয়।
ভালেই-ভালেই। আজি আবেলি ফোন মাৰিছিলো, তুমি নাই নেকি কৰবালে গৈছি ছিলা নেকি।
অ', নহয় মই অলপ ব্যস্ত হৈ আছিলো, এই অকমান ফুৰিবলৈ গৈছিলো।
অ', অ।
বতৰ কেনেকুৱা, আমাৰ ফালেতো পূৰা বৰষুণ দি আছে তোমাৰ ফালে কেনেকুৱা? ।
আমাৰ এইফালে ইমান বৰষুণ নাই বাৰু তথ তথাপিতো দিম-দিম, দিব-দিব নিচিনা হৈ আছে আৰু।
অ', অ।
ধালিব। ঠিকে আছো, ঠিকে আছো আজিয়ে ওচৰৰ মানহ এ ঘৰত সেই ভাত খাবলে মাতিছিলে। অ', তাতে ভাত খাই, আ, হাঁহ মাংস। হাঁহৰ মাংস।
বা তোমালোকৰে দিন আ পা, বতৰো ধুনীয়া।
বতৰৰ সতি মিলি গৈছে অ।
অ।
ভাতকেইটা খাই দেৰি হল খোৱা, খাই বৈ কিবা কিবি লাগিছে একদম বিচনাতে পৰিছোহি।
অ', ছোৱালী ঠিকে ঠাকে আছে? ।
ছোৱালি কাইলৰ পৰা পৰীক্ষা।
অ ফোন চোন কৰিছে নে?
কৰিছে কৰিছে।
অ আমাৰো ছোৱালী কাইলৈ পৰা পৰীক্ষা এয়াই পঢ়িবলৈ দিছো অকমান। ময়ো এইফালে গৈছিলো আহি পোৱা দেৰি আহিম পাই পেলাই গোটেই বৰষুণ।
আৰু চাগে ছোৱালীও ছোৱালীও চাগে পঢ়াই নাই ভালকে।
এ পঢ়াই নাই আজি মোৰ দিনৰ দিনটো নাই যে। এতিয়া পঢ়িবলে দিছ চো হে কি কৰে কব নোৱাৰ কাইলে। পৰীক্ষা কি লিখে তাইহে জানিব আৰু।
হু হু ছোৱালী ক'ত দিছা স্কুল?
এ ওচৰতে এ হ'লেও ইয়াৰ পৰা দূৰ আৰু মাহে মাহে গাড়ীত পঠিয়াব লাগে চাৰিশ টকা লয়।
অ হ
উপায়ে নাই নহয় আকৌ ভাল এখন স্কুলত নিদিলেও নহয়
দিবইে লাগিব ল'ৰা ছোৱালী নাইকে ল'ৰা ছোৱালী নাইকে স্কুলত দি লাভো নাই হা
উম আৰু গভমেণ্টতে দিছো প্ৰাইভেটত পঢ়াব নোৱাৰো যে
অ তোন অক
কতনো প্ৰাইভেটত পঢ়াব পাৰিম বাও
তাকেহে আমিও সেই গভৰ্মেণ্টতে দিম আজিকালি গভমেণ্টতে ভাল নিজে ঘৰ অকমান
উম উম ভাল ভাল আমাৰ এই ছোৱালীকিটাক যোনখনত দিছো একদম প্ৰাইভেটৰ নিচিনা পূৰা মানে ৰখিবলৈ সময়ে নাপায় হোমৱৰ্ক চমৰ্কৰ পৰা ধৰি ধুনীয়াকৈ পঢ়া শুনা দি কৰাইছে মানে উম উম তাকে তাতে দিলো ওচৰত এইখনতে স্কুল চিচ স্কুল স্কুলত মানে ল'ৰা ছোৱালী চোৱা চি- চলি নাই কেনে লৈ গলোগে আও নহবা ইয়াতে দি থৈছিলো ইয়াতেও ভালো আছে আছিলে বাৰু বেয়া নহয় কিন্তু এতিয়া ল'ৰা ছোৱালী নথকা দুখত তালে লৈ গ'লো আও
অহ সেইটোয়ে কথা ভালেই হৈছে দিয়া। ইনো হেৰিয়তে যচ সৰকে ল'ৰা ছো- ৱালি থাকে তোত দিলে মানে হে উ
তাকে তাতে দিলোও এ প পঢ়া শুনা বোৰ ভালেই পাইছো বাৰু পিছত কি হয় নাজানো
অ ভালেই হ'ব প্ৰথমতে আৰম্ভণি ভাল হ'লে শেষো ভালেই
অ অ তাৰপৰা লোৱা কেইবছৰ হ'ল বোলে এতিয়া
ও ল'ৰা এই চাৰে চাৰি বছৰ হৈছে হে
অংগনা বাদিলে নিচা নে অংগনা দিবা কিবা কিবি দিয়ে নে নিদিয়ে
অংগনবাদী বা কিবা কিবি দিয়ে বাৰু মাজে মাজে
অঁ অঁ
আহে ন সেই পেকট বিলাক চুজি পেকেট বি-
অ নাখায় অ আমাৰ কেতিয়াবা সি আগ অ কাৰোবাৰ কোনোবাই নিলে মানে দি থৈ যাই মই কেতিয়াবা ছোৱালী বনাই বনাই খুৱাওঁ খাই বাৰু অকণমান অকণমান বেছি নাখায় অকণমান খাই পেট চলেও খোৱালে বেছিকে খুৱালে পেট চালে
আমাৰ মৰিগ
অ কাইন গল্প তোমালোকৰ ফালে কাৰণে আছে নে নাই
আমাৰ সেই ইনভাৰ্টাৰ আছে যে সেই বৰ দিগদাৰ নাই বাৰু
অ আমাৰ ফালে কাৰেণ গ'ল পাই
অ ইনভাৰ্টাৰ আনিলো ইনভাৰ্টাৰটো লাগেও যেনে তেনে হলেও
অ নবা উপায় নাই অ কাৰেণ্টো এইবাৰ অহা যোৱা কৰি থাকে আমাৰ নিজৰ কাৰেণ্টোয়ে নিজৰ ববীয়াকে হোৱাগে নাই যে
সেই আহিলে নেকি কাৰেণ্টো এতিয়া
উম কাৰেণ্টো এতিয়া আহিলে কাৰেণ্টো অহা যোৱা অহা যোৱা যোৱা
তাকে কিনো বাৰিষা হলে মানে আৰু গৰম আহিলে মানে এনেকুৱাই কৰি থাকে
উম আমাৰ যে গৰম হলে ভিতৰত সোমাবই নোৱৰি যি সাৰা শাস্তি
হেৰি হৈ আছে আকৌ চাপৰ হৈছে যে ঘৰটো চাপৰ হ'লে মানে টিংবোৰ ওচৰতে ওচৰতে নহয় জানো
অ এ আমাৰ ঘৰতো বেছি চাপৰ হলেও বচাং আছে ভিতৰত তথাপিও বহুত গৰম থাকিবই নোৱাৰে ৰ'দ দিলে মানে পাছবেলালে ঠাণ্ডা হয় ফেন চেন চুলি থাকিলে মানে ৰ কাপোৰ আনি খিলোৱা বিলাক কৰিছ নে নাই
নাই নহয় বুচি লোৱাই নাই দেখোন কেইদিনমান হল ফোনটোতে লাগি আছো বহুত দ মে মেচিন গ নাই নাই
অ'। মোৰ মেখেলা দুখনমান চিলাবলৈ দিবলৈ আছে এবাৰ যাবলৈয়ে সময় নাইকিয়া হৈছে অ'।
আহিবা কেতিয়াবা। তাকে হেৰি নহয় টমটম এখনতে কেতিয়াবা সুবিধা হ'লে টমটমত তে আহিবা কেতিয়াবা।
অ', তুমি আহিবাচোন আমাৰ ঘৰলৈ নাহায়ে ইমান দিন হ'ল বেয়াই পোৱা নে কি নো?
মিলাবই পৰা নাই।
ঘৰতনো কাম নাইয়ে নঃ মানুহ দু চেহে
মানুহ দুটা হ'লেও মালিক নাথাকেই যে কেতিয়াবা যাবলৈও আকৌ মটৰ চাইকেলখনতে যাবলৈ মালিকে নিবলৈ সুবিধাই নাই আৰু তেওঁ নাথাকিলেনো কেনেকে যাম।
তাৰ পৰা এতিয়া কি ছোৱালী খবৰ ল'বলৈ নোযোৱা পৰীক্ষা দিছে।
ছোৱালীয়ে পৰী ক্ষা আৰু হেৰি টেষ্ট পৰীক্ষা হে । টেষ্ট মানে ইউনিট টেষ্ট হে, নাযাও। বাৰু পঢ়ি গ'লে মানে ল'ৰাও থাকে যে
অ', অ' অ' সেইটো হয় বাৰু অ', অ'।
পঢ়া নহয় নহয়, ল'ৰা সৈতে উৎপাত কৰি থাকিব।
অ', অ', আজি গধুলা ভাত কিহে বনাবা?
দৰিকণা মাছ লৈছো, ওচৰৰ মাছ বেপাৰী এটাই মাছ আনিছিলে।
অ', অ'।
অ', তাৰপৰা সেই দৰিকণা মাছকে লৈছো।
উম মানুহ দুটাহে আৰু বনাই মেলি আৰামত খাই শুই থাকিবা আৰু।
দৰিকণা মাছ কেইটা খাই বহুত ভাল লাগে পাতত দি খাইও ভাল লাগে।
বেছিকে পাতত দিলে খাই ভাল লাগে হেৰি অ' হালধি পাতত দিব লাগে।
এতিয়া আকৌ পাতত দিবলৈ সুবিধাই নাই জুই নাই নধৰোয়েই যে।
অ', অ'। অ' অ' এহ পকা ঘৰত আকৌ জুই ধৰিবলৈ তোমালোকৰ বেয়াও দিয়াচোন, কেঁচা ঘৰ হ'লে ভাল জুই ধৰিবলৈ। মোৰ ভালেমান দিন হ'ল জুই ধৰাই নাই আজি দুমাহ তিনি মাহ মানে হ'ল
নহয় আমাৰ সেই জুই ধৰা জেগা আছে নহয়।
অ'
পাছ চাইডে।
অ', অ' । মোৰ খৰি নথকাৰ পৰা জুই ধৰাই নাই।
আমাৰ সেই খৰি নাই কাৰণেহে নাই ধৰা, এনে পাছফালে জুই ধৰা জেগা আছে। জুই ধৰোতে তেনেকে দালি চালিবিলাক জুইত বনালে যিমান ভাল লাগে সাপ
অ গেছত বনালে ইমান ভাল নালাগে অ ৰি
অ এনে মিক্স দালি এটা আনিছে জানো পাই খাই কেনেকুৱা লাগে
আজিকালি কন্দল দালিও নিদিয়ে নহয়
নিদিয়ে নিদিয়ে তাকেই অকমান আকৌ মই লগৰ এজনী খ্ষতি পাতি
তাকে কৈছো মু মুদি মুদিি চ মুদিি চ সেই দালি চেনিী পাম বুলি ভোট দিছিলে নহয় এতিয়া হেৰি নিদিয়ে আৰু
এতিয়া অ এতিয়া মিঠাতেলো দিয়ে তেতিয়া হেতেতি ইলেকশচনো গ'ল, উ ইলেকশচনো গ'ল। দালি আলু গ'ল।
ও নাই।
অৰুণোদই ও নাই। চফ টুপি পিনা ন পি পিন্ধাই পিন্ধাই ঠগিলে
অ টুপি পিন্ধালে চবকে। হাল বাইছেনে নাই?
হাল পাছ ফালে বালে বাও দেই।
অ।
তোমালোকৰ বাইছে নাই?
আমাৰ এজন মালিকে আজি বাই বাকী এজন মালকে বাব বোৱাই নাই, কেতিয়া বাই দিয়ে জানো। এই হা হাতৰ পিছতে ৰুম বুলি ভাবি আছো।
অ কঠীয়া হৈছেগে?
কঠিয় হৈছোগে আও, মানে তোমাৰ পঁচিশ তাৰিখ বি বাইশ তাৰিখ মানে ৰুবলে হৈ যাবগে।
অ আমাৰ আকৌ হেই দেৰি লাগিব আমাৰ কঠীয়া দেৰিকে পাইছিলো যে।
অ'।
হাৰৰ লাষ্টতহে ৰুব পাৰিম আও। শাওনৰ দুই তিন তাৰিখ তেনেকে ৰুম আও।
অহ
নহলে মানে হেৰি যে। কঠীয়া নহয়গে যে। বাকী ভাত পানী কিহে হব ৰাতি?
ভাত জানো কিহে বনোৱা হয়?
উম। গমেই পোৱা নাই?
মই সেই দৰিকনা মাছ আনি থৈছো আও, পানী ঢালি দৰিকনা মাছৰ ভাজিয়ে খাও নে কি এই নে?
অ এ দালি চালি কিবা কিবি বনাব লাগিব, যোৱাই নাই মই ছোৱালী বো অকনমান পঢ়ি ল বোলো তাৰপা লাহেকে বনাম আও। অঁ
খোৱা নাই ভাতটো ক ভাতলে বহুত দেই আছে আমাৰ
মোৰ চাহ টা সময়ত চাহ তা নে খাৱেই
অ আমি মানে দেৰিকে সেই ভাত খালো যে আজি মানুহ ঘৰত কিবা আ আভোগ কৰি আছে
অ মই সি ওলাই গৈছিলো যে তাৰপাছত তাতে হোটেলতে চাহ তাহ খালো চবে মিলি পেলাই গৈছিলো ছয় সাতজনী মান। এ মানে এই গোটৰ এ আমাৰ গোটৰ বোলে মইনা তাঁতি হালো আহিছে যে, আমাৰ গোটোৱে নাপালে মানে । বাকী চব মানুহে পালে।
অ দেউৰী মানুহৰ দিছে নে কি অসমীয়া বোৰৰ নহয় মানে দেউৰী মানুহৰহে
দেউৰী মানুহৰ দিছে মানে ডি এছ চি পৰা তাৰপৰা সেই খবৰ লবলৈ গৈছিলো মানে
অহ
সেই তাতে দিনৰ দিনটো মানে ইফালৰ পৰা ইফালে ইটো ৰখিছো সিটো ৰখিছো ৰখি থাকোঁতে দেৰি হৈ গ'ল
অঁ
বেছি যোৱা নাই বাৰু মানুহ ছজনী গৈছিলো তাতে ঘূৰি পকি আহালে এতিয়া সন্ধিয়াই ওলাই আহি পেলাই গৰু ছাগলী বন্ধাল নে ভাগৰে লাগিলে তিতিলো বৰষুণত
অ মইনা তাত শালখন এতিয়া দহজনী দহজনী মিলাই দিব তাৰমানে
অঁ অঁ দহজনী দহজনী মিলাই দিয়ে তাতে সুধ সূতাও আহিব
ইমান ধুনীয়া সুবিধা দিছে সঁচাকে মানুহক
উম তোমাৰ আকৌ ঘৰ বনাবলৈ দিছে নহয় পইচা ষোল্ল হেজাৰকে ঘৰ বনাবলে দিছে আকৌ এ আমাৰ মানে কি হ'ল আমাক তাঁতশালতটো নিদ দিলে যে আজি পাতিবলৈ গৈছিল গৈছিলো হে মানে পিছত কাইলৈ জনাম বুলি কৈছে আৰু মানে সেইটো অফাৰটো মানে নাইকিয় হৈ গল বুলি কৈছে আমাৰ মানে কিছুমান মানে জানাই নহয় মানুহবোৰ কেনেকুৱা আজিকালি
অ গম পাইছোঁ
খব তাপা যিহে মন কথাাৰ গম গালি পাইছে অ'ৰ দিনে কি কৰি আছিলে অট দিনে কেলে নাহিলে অটদিনে অহােতেন আপোনালোকে অট পাই গলহেতেন এনেকে বুলি কৈছে আৰু তাৰপা সেই আমাক নি দিয়ে বুলি মানে আমি নগলো তাৰপৰা কৈছে হ'লে ল এতিয়াতো ইমান সেইটো সুবিধা নাই কাইলে মই ফোন কৰি জনাম বুলি কৈছে ফোনৰ নম্বাৰটো লৈছে আমি ফোনৰ নম্বাৰটো লৈ আহিছো আমাৰো লৈছে সিহঁতৰো আমি লৈ আহিছো সেই তাতে ৰওঁতে ৰওঁতে ধামৰাও যাওঁতেনে যোৱাবাৰ লাগে খোজকাঢ়ি গলো হয়ানে আমাৰ এইখিনি চেণ্টাৰটোলৈকে তাৰপৰা নে খু খোাই খোজকাঢ়ি পুৰা আমনি উঠি আছে
তোমালোকৰ এনেই গাই টম চম চম চম নচলে নেকি টম টম
টমটম চলে লৈ নগলো মানে ছজনীমান গলো যে কথা পাতি পাতি কেতিয়াানো পালোোগে গমেই নাপালো তাৰপা আহোতেনে এতিয়া বহু সন্ধিয়া দেখি যেনিবা টমটম লৈে আহিছো আমাৰ ইয়াৰ পৰা তালে বিশ টকা ভাল লয় আৰু
আহ অ
ত তেনেকে অহা যোৱা কৰি থাকোতেনে মানে তোমাৰ
দিনটো আৰু তেনেকেই গুচি গ'ল আজি
উম আৰু সিফালেও ডোখৰ খোজকাঢ়িব লাগে নহয় বহুত দুোখৰ
উম উম সেইটোৱে ঠিক আছে দিয়া বাৰু আজিয়া
অ পিছত ফোন ফোন কৰিবা
অ হ'ব
অ অ স কাল হয়
তুমি ক্দি দিয়া
ৰবা ৰ'বা মোৰ ফোনটো ড যিচকু ডিজাইনৰ যে